স্কুলো বিষয়ে দিয়া।
অ', কোৱা।
তুমি স্কুল মানে স্কুল গৈ ভাল পোৱা নে,
অ', মই স্কুল গৈ মানে আগতে গৈ গে বৰ বৰ ভাল পাইছিলোঁ এতিয়া বৰ তোমাৰটো স্কুল চিস্কুল নাই।
হয়, হয়, এতিয়াতো বৰ্তমান স্কুল নাই যোৱা। কিন্তু তুমি স্কুলত গৈছিলা মানে ৰেগুলাৰ গৈছিলা নে স্কুল?
অ'। কি ক'লা?
তুমি স্কুল ৰেগুলাৰ গৈছিলা নে?
অ', মই ডেইলী ৰেগুলাৰ স্কুল গৈছিলোঁ।
হয়।
তুমি গৈছিলা নে?
হয়, ময়ো ৰেগুলাৰ স্কুল গৈছিলোঁ। তুমি স্কুলত মানে কিবা পাৰ্টিচিপেট কৰিছিলা নে কিবা প্ৰগ্ৰাম হ'লে?
অ', মই স্কুলত তেনেকুৱা প্ৰগ্ৰামতটো পাৰ্টিচিপেত কৰা নাছিলোঁ, তুমি কৰিছিলানে?
হয়, মই কৰিছিলো টিচাৰ দে কৰিছিলোঁ আৰু ফেৰৱেল পাৰ্টি হয় ন সেইটো সময়ত মানে প্ৰগ্ৰাম কৰিছিলোঁ আমি ফ্ৰেণ্ডবোৰ মিলি তুমি স্কুলত খেলা ধূলা কৰিছিলানে
অ মই স্কুলত আগতে বৰ খেলা ধূলা কৰিছিলোঁ ব্ৰেক টাইমত আমি স্কুলত খেলা ধূলা কৰিলোঁ আৰু তাতে আমাৰ বহুত খেলিছিলোঁ আৰু যেতিয়া আমাৰ স্কুলৰ পৰা ডাঙৰ হ'লো তেতিয়া যেতিয়া ফাইভ ছিক্স ক্লাছ পালোঁ তেতিয়াৰ পৰা আমাৰ খেলা ধূলা বহুত কমি গ'ল যেতিয়া আমি ওৱানৰ পৰা ফাইভ ছিক্স লগি আছিলোঁ তেতিয়া আমি বহুত খেলিছিলোঁ
হয়
তুমি খেলিছিলা নে খেলা ধূলা কৰিছিলা
অ আমি ব্ৰেক টাইমতো আমাক মানে ওলাব দিয়া নাছিলে ন সেইটো কাৰণে আমি মানে ক্লাছত আমি মানে লুডো খেলিছিলো। এনে ৰানিং চনিং খেলিছিলো। আৰু মানে এনে বেছি খেলা নাছিলো। কিন্তু, ব্ৰেক টাইমত ওলাবও নিদিয়ে যিহেতু ন সেইটো কাৰণে এনে টিফিন লাঞ্চ খাই লোৱা পাছত আমি মানে এ লুডু চুডু খেলিছিলো আৰু আৰু অ', তুমি স্কুলত মানে অ, তুমি স্কুলত গৈ মানে বেছি ভাল লগা বস্তু কি আছিলে স্কুলত
মোৰ স্কুলত ভাল লগা বস্তুতটো ক'ব গ'লে তোমাৰ উম', অ' আমিতো সৰু খাব খেলিব আৰু সেই সেইটোয়ে আৰু ইমানে পৰা ধৰাত ইমান ডাঙৰ নাছিলো আৰু অ, ব্ৰেক ব্ৰেক টাইমত খেলাত খেলা আৰু যেতিয়া আমি বুজা হ'লোঁ যেতিয়া ফাইভ ছিক্স ক্লাছৰ পৰা পালো। তেতিয়াৰ পৰা অলপ মানে স্কুলত যোৱা ইচ্ছাটো বাঢ়িল আৰু শিকাও বাঢ়িল। শিকা শিকাটো জ্ঞান লোৱাতো অলপ মনোযোগ দিয়াতো ভাল লগা হ'ল। তেতিয়াৰ পৰা তোমাক কি ভাল লাগিছিল। তোমাক কি ভাল লাগিছিলে স্কুলত
হয়। মোক স্কুলত গৈ ভাল লাগিছিলে। যিহেতু মানে বহুত উ বহুত ধৰণৰ বস্তু বোৰ যেনেকা পাৰ্টীচিপেট কৰিব লাগে ন মানে আমাৰ আমি যোনটো প্ৰ'গ্ৰাম পাৰ্টিচিপেট কৰো। তে বহুতে নকৰে যিহেতু মই আমি যেনে সাহস কৰো আগৰ আগলৈ যাই কিনে মানে তাতে পাতিছে প্ৰ গ্ৰামটো কৰিবৰ কাৰণে আৰু যেনেকুৱা খেলা হয়। অ', ওৱান ইয়াৰ্চৰ ভিতৰত যেনে তুমি ক্লাছ টুত গ'লা প্ৰথমত আমাৰ খেলা ধূলাতে ষ্টাৰ্ট হয়। যিটো কলেজৰ মানে কেনেকুৱা ৰেপুটচন হয় চব দেখাব লাগে ন সেইটো কাৰণে যেতিয়া খেলা ষ্টাৰট হয় তে প্লে টাইমত আমি খেলিছিলো আৰু বহুত এনে বহুত চাৰ্টিফিকেেতো পোৱা গৈছিলে মানে ভাল লাগিছিল খেলি কিনে
উম',
আৰু তুমি মানে স্কুল চুট ছুটি হোৱা পাছত মানে ত ক'ত গৈছিলা। এনে ক'ত গৈছিলা নেকি ফুৰিব চুৰিব।
অ', মই স্কুলৰ পৰা যেতিয়া ছুটি হয়। তেতিয়া মই এনেকুৱা কাৰোবাৰ ঘৰত আম গছ আছে। কাৰোবাৰ ঘৰত লিচু গছ আছে। ত সহঁতৰ ঘৰত যাইকে চুৰ কৰিকে খাইছিলো চুৰ কৰিকে আৰু কাৰ ঘৰত বগৰী আছে। কাৰ ঘৰত কি আছে। এইবোৰ চাইছিলো।
হয় ঠিকেই কৈছিলা। হয় হয় আমিও চাইছিলো। আমি স্কুলৰ পৰা যতিয়া ছুটি হোৱা সময়ত মানে আমৰ গছত উঠি কেনে উঠিব নোৱাৰো ফ্ৰেণ্ডবোৰক কও তুমি উঠা পা তুমি মানে চুৰ মাৰত ত চুৰ কৰে ন। আমি মানে লওঁ মানে এ কেছ ধৰো তাৰে পাছত আমিও উঠি কিনে যোনটো সহজ পাওঁ মানে সেইবোৰ আমিও ছিঙি কেনে আৰু ছাল ত ম'মাই তামোল যি কয়, সেইটো ম'মাই তামোল লৈ কেনে, আমি মানে খাই কেনে, বেলেগৰ চাটত পেলাই দিও মানে, বহুত মানে হেটো কৰিছো।
উৎপাত আছিল নহ, অ', বোলে দুষ্ট কৰিছিলা মানে তুমি স্কুল সময়ত স্কুললত তেনেকুৱাতো মই দুষ্ট কৰা নাই বাৰু, অ', কিন্তু এনেকুৱাই সোমাই কি, কাৰ ঘৰত কি আছে, পালাম আছে, কাৰ ঘৰত মধু মধুৰীয়াম আছে তেনেকুৱা, ঢেৰ খাই, খাই আহিছিলোঁ। ছুটি, ছুটি এটা বজাত হয়। ঘৰত আহোতে তিনিটা বাজি যায়।
হয়, হয়, হয়, তুমি স্কুলত পৰা ক'বাত বাহিৰত গৈছিলা নে, মানে ডাইৰেক্ট স্কুল ক্লাছ হৈ যোৱাৰ পাছত মানে বাহিৰৰ ফুৰিব গৈছিলা নে?
অ', মই সৰু থাকোতে, অ', সদায় মই বাৰটাত স্কুলৰ পৰা ছুটী লৈকে, এপ্লিকেশন দিকে, ওলাই আহিছিলো।
হয়, কিয় ওলাই আহিছিলা?
এ আমাৰ তাৰ মানে এটা দং আছিলে, তাতে গা ধুব গৈছিলো, মই আৰু মোৰ ফ্ৰেণ্ড মিলিকে। সদায় স্কুলৰ বাৰটালৈকে থাকো, বাৰটাৰ পিছত আমাৰ ছুটি। বাৰু তাৰপিছত আমি দঙ, এইটো পানী আছিলে দঙত, যাই আমি গা ধুইছিলো। তাৰপিছত তিনিটা বজাত। ঘৰত যাই পাইছিলো বিন্দাছকে, ঘৰ যেনেকুৱা ঘৰত যাই, পাই কে দেখাইছিলো এনেকা স্কুলৰ পৰা, ক্লাছ কৰি আহিছোঁ। তাৰপৰা হেৰি গৈছে এনেকুৱা কৰি, তুমি কৰিছিলা নে কৰ'বাত?
হয়, আমিও মানে অ', হয়, এনেকুৱা আমিও গৈছিলো, মানে বেছি যোৱা নাছিলোঁ, এক, দুবাৰ মান গৈছিলো আৰু। অ', মানে এবাৰটো মানে, ফ্ৰেণ্ডৰ ঘৰত গৈছিলো, মানে এনেকুৱা মানে বাৰটা মানে ওলাই কেনে। ফ্ৰেণ্ডৰ ঘৰত গৈছিলো, ফ্ৰেণ্ডৰ ঘৰত যাই কিনে, মানে টাইম মতে আহিছো মানে, যেনেকুৱাকে লাগিব মানে। ফেমিলিহতে যে, আমাৰ স্কুলৰ পৰা আহিছে, স্কুলত আমি যেতিয়া ছুটি হয় ন' আমাৰ তিনিটামান বজাত। সেইটো সময়ত, আমি মানে ঘৰ গৈ পাইছিলো, আৰু যিহতু সিহঁতক নালাগক যে আমি মানে ক'ত ফুৰিবলৈ গৈছিলো বুলি, কৈ কেনে। আৰু এইবাৰ মানে, আমি অ', পানী পুখুৰী যি থাকে ন', তাতে গৈছিলো মানে গাটো ধুবৰ কাৰণে। তাৰেপাছতো ফ্ৰেণ্ডৰ ঘৰত গৈ কিনে, আকৌ মাৰি আহি গৈছিলো, যেতিয়া আমি গ'ম পাব নালাগে আৰু তেনেকুৱাকে। বৰ ভাল লাগিছিলে স্কুলত। কি ক'লা, হয়, হয়, দুবাৰে গৈছো। মানে বেছি যোৱা নাই, বহুত দূৰতে গৈছিলো, স্কুলৰ পৰা মানে এনেও আমাৰ স্কুলটো মানে, বহুত দূৰত আছিল ন। সেইকাৰণে, মানে সদায়তো যাব নোৱাৰি, মানে ত' মই দূৰতে গৈছিলো, ডাইৰেক্ট দুইবাৰ মানে গৈছিলো, বেছি
কেইজন গৈছিলা?
অ', গৈছিলো আমি, চাৰি, পাঁচজন মান ফ্ৰেণ্ড মিলি কিনে। মানে ফ্ৰেণ্ডবোৰ তাত তাতে থাকে ন', তাৰ মানে যোন ওচৰত, থাকাবোৰ দুইজন মান গৈছিলো আৰু। গৈ কেনে, তাতে মানে ভাল লাগিছিলে আৰু, ফ্ৰেণ্ডবোৰৰ ঘৰত যাই কেনে এনে। ত' ঘৰৰ পৰা যাব দিয়া নাছিলে ন, যিহেতু আমি সৰু আছিলো ন'। সৰু থাকাতে ক'ৰবাত যাব নিদিয়ে, সেইটো কাৰণে মানে নুসোধাকে গৈছিলো আৰু।
অ', যদি তেতিয়া বা কিবা হৈ গ'লা হয়, তোমালোকে হেৰাই গ'লা হয়। তেতিয়া, কোনে ৰিক্স ল'লা হয়। তেতিয়া, তোমালোকক তোমাক ভয়, তোমালোকক ভয় লাগা নাই তেতিয়া।
হয় ভয় লাগিছিলে, সৰু আছোঁ যিহেত নুসোধাকে যাব নালাগে ক'তো ত' আমি মানে গৈছিলোঁ গৈ কেনে মানে অ' মানে সোনকালে আহি গৈছিলোঁ আৰু মানে মানে যেনেকুৱা টাইমত মানে আমাৰ স্কুল ছুটি হয় ন' বেছি দেৰিও কৰা নাছিলোঁ। ছুটিত যিমান টাইমত হয় আমি জাষ্ট দুই তিনি ঘণ্টাৰ কাৰণে আমি গৈছিলোঁ আৰু, বেছি টাইমৰ কাৰণে যোৱা নাছিলোঁ।
ক'ত গৈছিলা এনেই, কেনেকুৱা জেগাত গৈছিলা?
জা-জাগাতো মানে এইটোয়ে হয় আমাৰ স্কুলৰ পৰা মানে স্কুলত বহুত দূৰ আছিল ন' বৈশিষ্টৰ ফালে মানে ফ্ৰেণ্ডৰ ঘৰ মান আছিল তে সেইটো ঘৰতে মানে সিহঁতৰ তাতে গৈছিলোঁ মানে।
হয় নেকি, আহ, যাইকে তাত
তেনেকুৱা মই ফ্ৰেণ্ডৰ ঘৰত অ' ছুটি মই মৰ্ণিং সময়ত গৈছিলোঁ। এই তেনকুৱা ছুটিৰ পিছত কেতিয়াও যোৱা নাই ফ্ৰেণ্ডৰ ঘৰত।
ছুটিৰ পিছত ছুটি হোৱাৰ সময়ত মানে যাইকে ভাল নালাগে, সিহঁতৰ ঘৰত গ'লে আকৌ ভাত খা কি খা কয় সেইকাৰণে ভাল নালাগে সেইকাৰণে যোৱা নাছিলো, মৰ্ণিঙত সদায় ডেইলি গৈছিলোঁ। ল'বৰ কাৰণে ফ্ৰেণ্ডক। বাহ অ' সেইকাৰণে মই ন যোৱা নাছিলোঁ, মৰ্ণিঙত গৈছিলোঁ বল বুলি ফ্ৰেণ্ডক বুল বল বুল কি লৈ গৈছোঁ।
হয়, হয়, ঠিকে কৈছা তুমি আৰু তুমি স্কুলৰ পৰা মানে, স্কুল লাইফত মানে ফটো চটো তোলা এনে তা মেমৰিবোৰ আছে নে, তুমি কি কি কৰিছিলা স্কুল লাইফত সেনেকুৱা?
টেইনত একবাৰ ফটো তুলিছিলোঁ স্কুল লাইফৰ ক'ব গ'লে, সেইখন ফটো এতিয়া বৰ্তমান নাই নেকি হেৰাই গ'ল চাগে, অ' সেই সেয়ে স্কুল টাইমত লাষ্ট একবাৰ আ, একবাৰে ফটো তুলিছিলোঁ তাৰ পিছত নাই তোলা। তুমি তুলিছিলানে?
হয়, আমি যে বহুত ফটো তুলিছিলোঁ, আমি মানে টিউচনো গৈছিলোঁ ন' ক্লাছ টেইনতটো টিউচন যাব লাগিছিলে, মেট্ৰিক টাইম আছিল, সেইটো সময়ত মানে যোৱাতে মানে ফ্ৰেণ্ড সিহঁতৰ লগত
তেতিয়া তো মোৰ সময়তটো মোবাইল দেখিবৰ কাৰণে অলপ ৰিয়েৰে আছিলে তেতিয়া ডাঙৰ ডাঙৰ মানুহৰ হাততে মোবাইল আছিলে। যেনেকুৱা কলেজৰ ষ্টুডেন্টৰ লগতো তেতিয়া সময়ত মোবাইল নাছিলে, এতিয়াহে হৈ গৈছে।
হয় আমাৰোটো লগত তেনেকুৱা ফোন নাছিলে যেনেকুৱা মানে আজিকালিটো বহুত স্মাৰ্ট ফোন ওলাইছে ন' হেনেকুৱাটো ফোন নাছি ছিলে মানে, এনে নোকীয়া ফোনে আছিলে কিন্তু তাতে কেমেৰা আছিলে ন' তে সেইটো ফোনেদি মানে আমি ফটো তুলিছিলোঁ আৰু, আমাৰ টাইমতটো ইমান মানে ভাল ফোনবোৰ নাছিলে আৰু।
হয় নেকি, কাৰ ফোন আছিলে, তোমাৰেই আছিলেনে?
নহয় সেইটো আমাৰ ফ্ৰেণ্ড এটা আছিল তাৰ সিহঁতৰ আছিলে। আমাৰ লগতো নাছিলে এনেকুৱা ফোন।
হয়' নেকি, তুমি ফ্ৰেণ্ডৰ ফ্ৰেণ্ডৰ ফোনেদি ফটোবোৰ উঠাইছিলা? সেইবোৰ সেইবোৰ ফটোবোৰ আছেনে এতিয়া?
হয় বেছিবোৰ বেছি টো নাই এনেই অলপ চলপ আছে আৰু এটা দুটা মানে পোৱা যায় আৰু মানে এনে বেছি নাই।
হয় নেকি?
হয়। আৰু তোমাৰ স্কুলৰ চবতকে ভাল ফ্ৰেণ্ড তোমাৰ কোন আছিলে?
উম মোৰ স্কুলৰ ফ্ৰেণ্ড আছিলে এটা ক'ব গ'লে, আকাশ নামৰ এটা ল'ৰা আছিলে। স্কুল মই স্কুলৰ তাক মই ভাল ফ্ৰেণ্ড মান-মানিছিলো। সি মোক মানা নাছিলে, সেইকাৰণে এতিয়া ফ্ৰেণ্ডশ্বিপটো আছে, কেতিয়াবা লগ পাওঁ কিবা বিয়াত বিয়া চিয়া পাতি কেনে ল'ৰা -ছোৱালী হৈ গৈছে, ফেমেলি হৈ গৈছে। সেইকাৰণে এতিয়া নাই, এতিয়া বৰ্তমান ফ্ৰেণ্ড তেনেকুৱা নাই স্কুলৰ চব মানে অ', বেলেগ-বেলেগ জাগাত যাই পাল আৰু নি
হয় হয়, স্কুল টাইপৰ ফ্ৰেণ্ডটো বোৰ নাথাকেই।
অ', তোমাৰ তেনেকুৱা স্কুল ফ্ৰেণ্ডৰবোৰ, ফ্ৰেণ্ডবোৰ আছে নে?
হয় হয়, এনেকুৱা বহুত তিনি চাৰিটা মান ফ্ৰেণ্ড বোৰ আছে যিহেতু এতিয়াও আমি মানে জৰি়ত আছোঁ, ফোনে দ্বাৰা, মানে ভাল লাগে আৰু এই, ফ্ৰেণ্ড মানে স্কুল লাইফৰ ফ্ৰেণ্ডটো বেলেগে হয় নে নহয়? ইছ কলেজৰ ফ্ৰেণ্ড বোৰৰ লগত ইমান টাইম স্পেন্দ কৰা নাযায়, যেনেকুৱা স্কুল টাইমৰ ফ্ৰেণ্ডবোৰ মানে এটা মানে ফেমিলি হিচাপে হৈ যায় যেনেকুৱা ভাই ভন্টি যেনেকা আমি থাকো ন সেনেকুৱা হৈ যায়, কিয়কি আমি সৰুৰ পৰা লগ পোৱা ফ্ৰেণ্ডটো, মানে সিহঁতক মই সৰুৰ পৰা দেখা পালো। সিও তাই মোক সৰুৰ পৰা দেখা পালে ফেন মানে বহুত ভাল লাগে ন, সেইটো ফ্ৰেণ্ড এতিয়াও আছে, আমাৰ লগত মানে এতিয়াও কথাবোৰ পাতো আৰু। এই কি আগৰ ফ্ৰেণ্ডতটো মানে বহুত ভাল লাগে আৰু স্কুল লাইফৰ ফ্ৰেণ্ড বোৰ।
উম। স্কুল লাইফৰ ফ্ৰেণ্ড ক'ব গলে, ফ্ৰেণ্ড নিচিনা লাগে এতিয়া যিহেতু ফ্ৰেণ্ড বোৰ হয়। এতিয়াতো এটা চেল্ফিচনেচ লাগে এটা।
হয় হয়, ঠিকে কৈছা তুমি, এতিয়া ফ্ৰেণ্ড টো অলপ চেল্ফিচ হয়, মানে সিহত তৰ মানে, চবে নিজৰ নিজৰ লাইফৰ বিষয়ে কৈ থাকে আৰু লেকিন আমাৰ আৰু ফ্ৰেণ্ড বোৰ মানে, তাৰো ফিলিংছ বুজি নিজৰো ফ্লি বুজোৱা মানে কথা বোৰ চেৰ কৰা যায় আৰু।
অ', আগৰ ফ্ৰেণ্ডত মানে একো চেলফিচনেছ নাথাকে, মানে ফ্ৰেণ্ড বোৰো ফ্ৰেণ্ড নিচ
অ', ঠিকে কৈছা তুমি, থেংক ইউ দিয়া।
উম দিয়া।